শুনিছনে নাই?
অ মনিজ কি কৰিছ? শুনি আছো, কি কৰিছ?
কি কৰি আছ?
মই এনেই শু শুই আছো।
শুই আছোঁ।
মইও শুই আছো।
ভাত খালোঁ।
কিহ'ৰে খালি?
ভাত আজিতো নৰামিষে।
উম।
ভাত নৰামিষে খালোঁ, যিটো মাছ মাংস খাবলৈ মন নাই ইমান গৰমত। দেৰ গৰম পৰিছে।
দিনত দিনত
দিনত দিনত আজি একোৱেই খোৱা নাই।
অ' ৰাতিপুৱাও নাখালি নে?
ৰাতিপুৱাও নাই খোৱা।
কি এতিয়া আকৌ ৰাতিহে খালি মানে?
এতিয়া আকৌ ৰাতিয়ে খাইছোঁ, অ' আজি দিনত নাই খোৱা একো।
ঘৰত একোৱে নাখালি নেকি?
সঁচাকে একো নাই খোৱা আকৌ।
ৰাতিপুৱাবা একো খোৱা নাই।
নাই খোৱা।
ৰাম ৰাম থাকিব পাৰিছ বুলিহে দেই।
আজিকালি পাও।
অ,
হা?
কি যে হ'ব আৰু তো ভাগৰ।
তাকেহে।
মৰিবি আকৌ
হা? আশীৰ্বাদ দিছ নে খাও দিছ এতিয়া।
আশীৰ্বাদ দিছোঁ।
হা?
আশীৰ্বাদ।
তাকে তেনেকুৱা আশীৰ্বাদিলে ভয়ে লাগে নহ আকৌ।
বৰষুণ দিছে নাই সেইফালে?
নাই দিয়া নাই দিয়া বতৰটো পুৰা বতাহ মাৰি আছে বতৰ বাৰু ভালেই হৈ আছে মুকলি হৈ আছে।
বতৰ ভাল ন বতৰ ভাল ধৰি ভালে আৰু চব ভাল।
অ,
বতৰ ভাল যদি চব ভাল।
অ,
চিন্তাই নকৰিবি।
নাই ৰ'দডালহে বৰষুণটোয়ে লাগে ৰ'দডাল লাগনেকুৱা ৰ'দ দিয়ে মানে, মাথা চাথা বেয়া হ যায়।
তাকে এয়া কৰিবি কি আৰু?
দিনটো দিনটো ক'বালে যদি অকমান ওলাই যাবলৈ হ'লেও অশান্তি লাগে।
অ, তাকে তো এতি কৈবি কিনো হ'ল নো?
উম, উম,
তাকে।
সন্ধিয়া সময়তে যাওঁ মানুহে নেদেখি
এ সন্ধে সময়তে যওঁ।
অ,
এই লাগিনেই বৰকে ওলাই ঘূৰি ফুৰাওঁ ভাল নহয়।
উম, আজি মানুহ এটাক সাপে খুটিলে।
কুদো।
এই আমাৰ এইফালৰে।
তাৰপাছত?
তাৰপা এতিয়া মেডিকেল আছিলে অথনি মই ওল-ওলাই গৈছিলোঁ যে তেতিয়া শুনিলোঁ মানে কথাটো।
অহ,
আমাৰ গাঁৱৰ যে অলপ তহঁতৰ আচায্য যে,
অ, গম পাইছোঁ।
এ এ আমাৰ ইটো চাইডৰ যে।
গম পাইছোঁ।
এ সেইজনে। সেইজনে যাক আনিছে, তাইৰ মোমাইয়েকক।
আমাৰ গাঁৱৰ আৰ্চায্য কোনো অ,?
আ, তহঁতৰ গাঁও নহয় আমাৰ গাঁওৰ যে তহঁতৰ আৰ্চায্য যে,
তহঁতৰ গাঁৱৰ অ'।
এই আমাৰ ইটো চাইডৰ যে
গম পাইছোঁ, গম পাইছোঁ, গম পাইছোঁ।
উম, আমাৰ এই কণতো নহয় ইটো ইফালতো
এ গম পালোঁ, গম পালোঁ।
উম।
ভৰিমা।
উম।
উম। গম পালোঁ। কেইটা ক'ত লগ পাইছিলি।
হা। এ উঠনি ওলাই গৈছিলোঁ যে তোৰ যে ফোন কৰিছিলোঁ যে। এই তেতিয়া চেম্বাবাৰতে লগ পালোঁ।
এই টিকলা টিকলি বস্তুবিলাক যে ৰাখি । কেলে ইমান ৰাতিখন।
ৰাখি থৈ দিছোঁ কি কৰিবনো কাইলৈ এবাৰ লগ কৰিবলৈ যাব বোলে।
খুব ভোকত আছে যেন পাইছোঁ। খুব ভোকত আছে যেন পাইছোঁ।
বস্তুটোলে দেখি লোভ ও।
উম হু
পইচা বিলাক বস্তুটো নাই কৰক, কৰক, কৰক মোৰ ভাগৰ ধাৰটোকে মাৰিব পাৰিব।
অ', তোৰ ভাগৰ ধাৰ আছে নি তই দিবলে আছে নে তোক দিবলে আছে।
মই সেইকাৰণে কৈ আছো চখৰ মান আছে
ঠিকে আছে তাক পইচাটো কিবা এটা কৰি পেলাই কাম এটা বিচাৰি দিবি কৰিব তাৰপিছত সি উলিয়াই পেলাই দিব আৰু।
উম।
হেল্ল'। চবে আমাৰ নিচিনাহে আৰু বেকাৰ।
এ এনেই ঘৰত বহি, বহি পেট পেলাই, পেলাই শু খাও।
কাম নাই ন এটা। তাকেহে।
অ', ৰাতি এটা দুটালেকে মোবাইল চাওঁ, দিনডাল শুম।
তাকেহে।
উম।
এতিয়া যিমানে দিন বাঢ়ি, বাঢি আহি আছে, সিমানে মনতটো বেয়া হৈ হৈ আহি আছে, ৰুমটো এৰিবলৈ অকমানো মন নাই।
ঘৰতো এতিয়া আহিবলৈ হ'লেই নহয় টাইম।
আৰু চাৰিদিন আৰু আজি ৰাতিটো গ'লে আৰু তিনিদিন।
অ'।
লাষ্টৰ ৰাতিটো যে কেনেকৈ খোম মই ভাবি নাপাওঁ।
উম, উম ৰাতিপুৱাই আহিবিনে চাগে।
উম।
এতিয়া তাৰ পৰা এতিয়া বস্তুবিলাক কেনেক কিহত নিবি এতিয়া, গাড়ীলৈ।
এই এ গাড়ী এখন ভাড়া কৰি ল'ব লাগিব, মালটনা।
মালটনা অ'। এনেই এতিয়া গাড়ীৰ লগত কথা পতা হ'ল তাৰ পৰা ইয়ালৈ আহিবলৈ।
গাড়ীৰ লগত কথা বতৰা পাতি আছে।
অহ' এনে চব বস্তু আহিব নে?
চব বস্তু যাব আৰু বিচনাখন নাযায়, আলনাডাল নাযায়, আৰু টেবুলখন নাযায়।
এ সে-সেইবিলাক বস্তু, সেইটো বস্তু আৰু ইমানকে এ সেইটো আহিব পাৰিলে হেতেন, ইমান ভাঙি মেলি।
তই লখিমপুৰত মোক চাই দিবি আকৌ ৰুম এটা।
ৰুম এটা চাই ল'ব লাগিব মই পাহৰি থাকো দিনত মনত পেলাই দিবি আৰু।
দিনত কাইলৈ মনত পেলাই দিব লাগিব।
মই
এই ঘৰৰ মোবাইল ভাল কৰিলে জানো।
নাই হোৱা। মই বেলেগ এটাৰ লগত ফোনত কথা পতাই দিম।
এ ইমান, ইমান দৰকাৰী নহয় বাৰু। বিচাৰিলে পাই যাম।
অ' এ তাত বাছে ধুৰ ৰুম আছে, বহুত আছে। হ'লেও এতিয়া মনৰ পচন্দ মোৰ ৰুম এটা লাগে আৰু।
এই তাকেহে।
উম। এই তেনেকুৱা ৰুম এতিয়া আকৌ আমি ই-এই গৈ লৈ পেলাই এতিয়া, ফটককে গৈ লৈ পেলাই তেনেকুৱা ৰুম বিচাৰিবও নোৱাৰো নহয়।
সেইটোৱে সেইকাৰণেতো আৰু আজিকালি মালিকবোৰ বৰ টান হ'ল।
টান হ'ল অহ'।
পইচা-পাতি ক্ষেত্ৰতে হওক জিহৰ ক্ষেত্ৰতে হওক আৰু পইচাও আজিকালি ধেৰ ধেৰ ক'বলৈ ল'লে।
সিজে এইটো কোনো ল'লে আহ' সেইটো চাই দে বাৰু ইমান পইচা নকয় বাৰু।
আমাৰ ইয়াত যিমানেহে দাম আৰু।
উম। তহঁতৰ সেইফালে চবৰে দাম, মানুহ বেছি যে।
তাকেহে এই তহঁত যে জেঠাই এজনী নে কিবা এজনী যে আছিলে যে এইফালে যে মই নগাওঁ ফালে যে।
উম।
ইহঁতৰ ছোৱালী এজনী নাছিল জানো কিমান ডাঙৰ
ডাঙৰ অলপ
মই সিদিনা দেখা নিচিনা লাগিলে
ক'ত
এই মোৰ এইডোখৰতে অকণমান আৰু এইফালে আৰু চহৰফালে ওলাইগৈ
কাৰ লগত অকলে নে
অঁ স্কুটি এখনত
কি ৰঙৰ
ৰঙা ৰঙৰ আছিলে নেকি ৰঙা ৰঙৰ নে কলা আছিলে নেকি ক'লা
নীলা দাঁথ নীলা
অঁ দাঁথ নীলা অঁ তেনেকুৱাই দেখিছিলো অ কাপোৰ ৰঙা পিন্ধি আছিলে
উ অকলে নে
অকলে অ
নাই কণ্টেক নাই নহয় আজিকালি ইমানটা
তাকে
কথা-চথা নাপাতো
তাকে গৈছানে নাই
আহে আহে
গৈছিলে
উম
তাকে দৰ মানুহৰ লগত অহা -যোৱা নাইকিয়া নাইকিয়া হৈ যায় আমাৰও এইফালে আৰু
এটোয় কিবা এটা হলে আহে আৰু এনে পটকে আহিব নোৱাৰে ন
সেইটোয়ে
পটকে কোন যাব পাৰিব ইমান দূৰ পটকে গো ঘৰ এডাল এৰি থে এনেকুৱা জেগাত
আৰু জেগাতটো কেনেকুৱা জেগাই গম পাইছোয়ে
সিহঁতৰ জেগাটো ভয়ংকৰ জেগা।
উম ভয়ংকৰ লে অকলে মানে আহ-
ৰাতিপুৱা সময়ত কিন্তু সেইচেদে বাইক লৈ গৈও ভাল লাগে আৰু গৰম দিনত
অ ভাল লাগে অ
ভাল লাগে কিব ৰাস্তাটো মানে এই ব্ৰহ্মপুত্ৰৰ কাষে কাষে
অ তই সেইকণলৈকে আহিছ এইফালেটো অহাই নাই নহয়
মই এইডখৰলৈকে গৈছো বাইক কিনা প বাইক কিনি প্ৰথম সেইটো ৰাস্তাতে চলাই তোক আনিবলৈ গৈছ অ ৰাতিপুৱাই আগদিনা মোৰ টোপনিয়ে নধৰিলে ৰাতি ফুৰটিতে
উম
পিছদিনা উঠিয়ে গৈছো তাৰ পিছত আহি পেলাই তেল ভৰাইছগে নকি আমি
অ তেল ভৰাইছো অ
বাহে বাহে
তেল ভৰাইছো অ
হয়
তেল ভৰাইছো মানে আমি দিপু নাপালো
কত পালোগৈ
নহয় নহ ন নহয় নহয় নহয় নহয় সেইদিনানা ব আমি আমি সন্ধিয়া ব আছিলো সন্ধিয়া
সন্ধিয়া নহয় ৰাতিপুৱা কেইাৰ পৰা বাহিৰে বাহিৰে আহি তেল হোৱাগে নাই নেকি
ভয়ছো আমি ফটো মাৰিছিলো যে
অ এই যে চাহ দেখাইছিলো
অ
দোকানখনত
অ তাৰ আগলে কৰিলো পাই ভয় আছিলো
উ তাকে জেগাতটো ভাল জেগা আৰু ভাল লাগে গৈ ভাল লাগে মই খুব খুব কম গৈছো এইফালে মই ইমান হেৰিালৈ জানা গৈছো ইমান জেগাতটো হোৱা নাই এই খুব কমৈ
অ এই আগলে তই আগলে যাব আগলে আহও মই যাম
তাকে গম পাওঁ জেগাটো চাইছো এনেই শুনিছো আৰু জেগটো কথা বু ভাল জেগােই তাৰানে
উ সেইটো জেগাত আৰু ডিমা বহুত ভাল ভাল জেগা
সেইফালে হাতীও ওলাই আকৌ
উৰা সেইখন নহয় জানো পবিতৰাখন কাষতে আছ
সুবিধা সকা সতেজ
উ পপটো এদিহে যাব লাগে
আমচাং তাৰপিছত আৰু এখন আছিলে খামৰেগা
উম
খামৰেঙগাও এখন
খামৰেঙাই বিহুন
অ সেই তাতো ওাই হাতী সেই তাত খামেংগাত হাতীয়ে
অ এই সেইটো ৰাস্তাই দিয়ে যাব লাগে আৰু
অ
অ
এইবোৰ মোবাইলতে দেখি আছো এইবোৰ যোৱা নাই যাবলৈ মন নাযায় মই কনো
উম নাই আলেতো মন আবেলি সময়ত আহিবি নহলে ৰাতিপুৱা পুৰা পাঁচটা ছটামান বজাত
এই ৰ'দ খত গৈ লাভো নাই নাই ইয়াত ৰ'দে যি আৰু ক'তো গছজোপা নাই
সটো ৰাতিপুৱা পাঁচটা ছটামান বজাত আহিব লাগে ধুনীয়াকে ঐ মন ভাল লাগি যাব
তাকে
উ সেইটো আছে
সেই ৰাস্তাত গৈ ভাল লাগিলে সেই এবাৰ গৈছো বাইক বাইক লৈ আৰু তিনিবাৰ মান গৈছো তো ল পিছত কৈছো জ এফাল জানে খুব স্পীডত গৈছিল ৰাস্তা মনত আছে মোৰ ইহতে এৰি থৈ গুচি গৈছিলে অকমানত গৈ বোলে গাড়ী এখননৰ মাৰিবলে অকমানত বাচি গৈছে চুইটকে কাটি পেলা ওলাই গুচি গৈছে হ'ব দে
ভাল চলা হ'ব দে